হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনি আছা হেল্ল' হেল্ল'
মহিলাসকল মানে এনেকুৱা হয় যে মানে আমাৰ গাঁৱলীয়া বিশেষকৈ আমাৰ গাঁৱৰ মাইকী মানুহখিনিয়ে মানে নিজকতো সময় নিদিয়েই
হয় এতিয়া তেওঁলোকে নিজৰ কাৰণেও কিবা এটা কৰিব পাৰিছে
অ হয় হয় আৰু এনেও মানে যুগটো সকলোৰে সকলোৰে যগ টো কৰিব লাগে স্বাস্থ্যতটো ভালে ৰাখিব লাগে তেওঁলোকে মানে আমাৰ
অ বেলেগৰ কথা ভাবোতে ভাবোতে নিজে নিজক মানে সময় দিবলেনো ক'ত সময় পায় সেইকাৰণে চৰকাৰে যে এইটো মানে পদক্ষেপ হাতত ললে বহুত ভাল কৰিছে দেই
অ এতিয়া যোগ কৰিলে মানে নিজৰ স্বাস্থ্যটোও বহুত ভাল থাকে না
অ মহিলাাসকলৰ মানে অলপ সুস্থ সুস্বাস্থ্যৰ অলপ উ লগতে মানে সুস্বাস্থ্যৰ কথা মানে চিন্তা কৰিছে চৰকাৰখনে
হয় হয় বাৰু সেইটো নহলে এতিয়া উম আমাৰ মাহতে হ ধৰা ঘৰতে থাকে এতিয়া কাম কৰি থাকে নিজৰ মানে একো কেয়াই নকৰে মানে
কেয়াৰে নলয় হয় অ আৰু ক'তনো সময় পাইনো মানে এইবোৰ কৰিবলৈ মানে সাধাৰণ তোমাৰ এই ব্যায়াম এটা কৰিবে সময় নাই কিন্তু এতিয়া চৰকাৰে মানে এইটো সুবিধা দিয়াৰ কাৰণে এনেও মানে দুদিন হলেও এতিয়া মানে কিছুমানেতটো কৰিব এইটো এইটো চানসতে মানে কিছুমানটো কৰিব চাগে উম
টো চৰকাৰে এনেকৈ এটা মোৰ মতে এটা ডেটটো দিব লাগে যে ইমানটো ডেটত প্ৰতি এই সপ্তাহত এই আমুক তাৰিখে আমুক তাৰিখে ভিডিঅ' লাগে বা ফটো লাগে বুলি কিন্তু এতিয়া আকৌ কিছুমানে আকৌ দেখিছো মোবাইলত এইকেইদিন কিবা ভাইৰেল আমুক ফটো তামুক ফটো
অ সেইটো তেওঁলোকে মানে এই ব্যৱস্থা স্থ চৰকাৰৰ এই ব্যৱস্থাটো তেওঁলোকে উপলুঙা কৰি দিছে মানে
হয় এইটো ব্যয়াম কৰোতে কাৰবাৰ কিবা হেৰি হৈছে কিবা হৈছে তেহে কিছুমানে বহুত মানে ট্ৰল কৰি আছে বস্তুটো
্ৰল কৰিছে উপলুঙা কৰিছে মানে তাৰ মানে অকল যুগৰ সেই মানুহখিনিক কৰা নাই গোটেই মানে ব্যায়াম ব্যায়াম খিনিক বা ব্যায়াম যেনে যেনে শিকায় যগ যোনে যোনে কৰে তেওঁলোকক সকলোকে মানে উপলুঙা কৰিছে
উ হয়। টো মানে কৰিব নালাগে যিমান যি হলেও
মাইকী মানুহ খিনি মানে ইমান খিনি জ্ঞাত নহয় যে মানে কেনেকে কি কৰিব লাগে তেওঁলোকে কৰোতেনেে কেতিয়াবা কিবা এটা হ'বও পাৰে কিন্তু সেইবুকে মানে ফটো মাৰি ভিডিঅ' কৰি চচিয়েল মিডিয়াত আপলোড কৰিব নালাগে আৰু
উ সেইটো এতিয়া তোমালোকৰ মাহঁতে বা আমাৰ মাহঁতে এতিয়া ব্যাম কৰিবলৈটো চাদৰ মেখেলাটো পিন্ধিৈছে ব্যায়াম কৰা ড্ৰেছযোৰ পিন্ধি যাব নোৱাৰে গাঁৱত
অ সেইটয়ে মানে এনেকুৱা হৈছে ভিউজৰ কাৰণে অ আজিকালি মানে ভিউজৰ কাৰণে মানুহ বোৰে বহুত যি টি কৰিবলৈ লৈছে মানে কাৰোবাৰ মানে কাৰোবাৰ যে মনটো ৰখ মনতো বেয়া হ'ব বা মনত সেইটো মানে লাগি যাব সেইটো নাই মানে
সেই তেতিয়া তেওঁলোকে মই ভিডিঅ' টো বা ফটোখনন ো দেখিছে এতিয়া দেখি পেলাই
অ অ তেওঁলোকতো হতাশাত ভুগিছে চাগে অ সেইটয়ে কিন্তু তেওঁলোকে মানে নি মানে নিজৰটো চোৱা নাই তেওঁ তেওঁলোকে মানে সেই লোকৰ মানে সেইটো চোৱা নাই তেওঁলোকে নিজৰ কথা ভাবিছে অকল কেনেকে ভউজো আনিব পাৰ কেনেকে মানে মানিয়ন কৰিব পাৰো
হয় বাৰু এয়া তেওঁলোকৰ ো মাক বাপেকে কৰি আছে তেওঁলোকতো মানে মাকঁতে কৰিছে ন হয় মানে তেহঁতি এইটোও চিন্তা কৰা নাই যে তেহেতৰ মাকেও কৰিছে তেহঁতৰ ভনীয়েকেও কৰিছে হয়তো কিছুমানৰ কিছুমান বিয়া পতা মানুহও দিছে তেনেকুৱা হি মই দেখিছো কমেণ্ট চমেণ্ট বিলাক তেওঁলোকৰ মানে নিজৰ ঘৰতো বিচাৰ হেৰি কৰা নাই লোকৰ বিলাক মানে
অ খৰচা কৰিছে সেইটোৱে মানে আৰু আমাৰ বহুত খিনি মহিলাইও এনেকুৱা কৰিছে এই এইবোৰ কেলে দিব লাগে এইব কৰে নেকি তেওঁলোকে মানে বুজিয়ে পোৱা নাই যুগটো আচলতে কি হয় বা সেইটোৰ পৰা মানে কি কি মানে পাব পাৰে প্ৰতিদিনেতটো কৰিব লাগে স্বাস্থ্য তেতিয়া ভাল হৈ থাকে এতিয়া মাইকী মানুহৰ বহুত ব মানে মানে মদা মানুহৰ লগতে মাইকী মানুহৰো বহুত খিনি মানে ভিতৰৰ বহুত খিনি বেমাৰ থে যিখিনি মানে মে কাকো ক'বও নোৱাৰে এনেকুৱা কিছুমান বেমাৰ থাকে ন ক'ব নোৱাৰে কিন্তু সেই তেনেকুৱা যোগ বোৱা পৰা মানে কিছুমান ভাল হ'ব পাৰে কিন্তু সেইখিনিকে মানে কৰিবলে তেওঁলোকে নি বিছাৰে
সেইটো এতিয়া চৰকাৰে এতিয়া তুমি চৰকাৰে যদি দায়ক কৰিলেহেহতে যে তোমালোকে যোগ কৰা যোগ কৰা মানে ব্যায়াম কৰা তেতিয়া মানুহ বিিলাকে নকৰিলে তেতিয়া চৰকাৰে কিছুমান পইচা হেৰি কৰি পেলাই কৰিব কৈছে ফটো লাগিবই বুলি কৈছে সেইকাৰণে মাৰক মানুে এইবলাকে কৰিছে এইটো কিন্তু ভাল কৰিছে কামটো। অ এতিয়া আ চ মানুহ বিলাকে কিছুমানে কৈছে যে পইচা দিব বুলি মাইক মানুহ বিলাকৰ কাম যি মন যায় তাকে কৈ আছে এই মাইকী মানুহবিলাকে নিজে নকৰে সেইকাৰণে
নিজে নাপায় বেলেগ দেশ বত চাবা আৰু আমাৰ আমাৰ এতিয়া আমাৰ শ মন্দিয়টো বহুত খিনি ভাল কৰিছে মানে সেইটো এইটো মানে কাৰোবাক বেয়া বা কাৰোবাক ভাল বুলি মই কব যোৱা নাই
হয় হয় চিন্তা কৰিছে যিমান অসমৰ মানুহলে
এনে ভাল কৰিছে হয় হয় আৰু এতিয়া গছ পুলি ৰ ত মানুহে মানে বহুত হাঁহিছে ন এ মানে গছ পুলি কাৰণে এনেকে দৌৰাইছে এ দিছে পইচাৰ কাৰণে কিন্তু মানুহেতো গ আজি গছ নে কাটেহে কিন্তু এইটো সুবিধাত মানে উ চৰকাৰ খনে যে প্ৰতি ম প্ৰতিগৰাকীয়ে এটা এটাকে গছ তুলি গৈছে এতিয়া আমি গোট পুলিকে গৈছো আৰু এতিয়া আ সহায় গোট কিমান আছে অসমত সিমানৰেতটো মানে তাৰ আধা খিনিয়ে হলেওতো ৰুই। য়।
সেইয়েতটো এতিয়া চৰকাৰৰ পৰা ফালৰ পৰাও জানে যে মানুহ চবেই গছ পুলি দিব চবেই প্ৰতি প্ৰতিপালন নকৰে কিন্তু তাৰ ভিতৰত এ এক লাখৰ ভিতৰত পঞ্চাশ হাজাৰ মানুহেটো কৰিব। আধা মানুহে কৰিব ন প্ৰতিপালন? ত মানুহে কৈছে কিছুমানে গছপুলিতটো কিমান দিন? হয় হয় এতি চৰকাৰী ৰাস্তা কাষতো চৰকাৰে কিছুমান গছ পুলি ৰুৱে। অ। এতিয়া যে যেনিবা যে চৰকাৰে যে এই ৰাস্তা কাষত যে গছ পুলিব হয় হয় এতিয়া মানুহ কিছুমানে কয় ৰাস্তাৰ কাষত ৰোৱা গছ পুলিবিলাকৰ কথা যে চৰকাৰে গছ পুলি ৰুলে পানী নি দিয়ে গছ পুলি জীয়াই থাকিব ত তেওঁলোকেওতো দিব পাৰে ঘৰৰ ওচৰত থকা পিছত গছ পুলিটোত। হয়। চৰকাৰে যে চব গছ পুলিটো যে চৰকাৰে চব কৰিব লাগিব এইটো কথা নাই না। হয় হয়।
অ -অ হয় -হয়। চৰকাৰটো বহুত কৰিছে কিন্তু ইমান মানে মানুহৰো আমাৰো দায়িত্ব আছে আমি প্ৰকৃতিক সংৰক্ষণ কৰা। ত।
সেইয়েতে এতিয়া চৰকাৰে গছপুলিটো উলিয়াই বুলিয়ে যে গছপুলিটোক ন দুখ চৰকাৰ আগতে মানে চবেই দুখটো দিব বিচাৰে।
অ ত নিজে আমাৰ নিজৰ নিজৰ ক পোৱা আমি এতিয়া যদি আমি মানে কিবা এটা আৰুো আমি জানো সেইটো কিবা নকৰো।
হয় এইটো সেইটোৱে আৰু মানুহে মানে এতিয়া নিজৰ বুলি ভাবি কামটো কৰিব লাগিব নিজ এখন সমাজত আছে যেতিয়া।
হয় হয়। এনেই তুমি কৰা নাই বাৰ যোগ কৰা নাই।
মই কৰো বাৰু কিছুমান এতিয়া এ মোৰ মই হলেও কিছু চব। সদায় কৰিবলৈ ময়ও সময় নাপাওঁ সময় পালেও মানে
সময়ত বাৰো অহা বাৰু। উম এই মানে আমাৰ গাঁৱৰ থকা খিনি বেছি হয়। ম তোমাৰ অ যিখিনি চহৰ থাকে। সেইখিনিয়ে মানে তোমাৰ টাইম মেইনটেইন কৰিব পাৰে মানে আমাৰ আমি যিমান নোৱাৰো। সেইকাৰ ন ৰুটিনত চলে ন? আৰু আমাৰ এনেকুৱা হয় আমাৰ -আমাৰ -আমাৰ মানুহ। খিনি মানে পাৰো পাৰিলেও সময় থাকিলেও মানে এমাহ এলাহ লাগে এইবোৰ কৰি থাকিবলৈ। আজৰি বিজৰি হয় মানে আকৌ এইবোৰ লাগিবলৈ বা ৰাতিপুৱা অ চোতাল খোৱা ঘৰ খোৱা। পা ধৰি গৰু গাই উলৱা পা ধৰি কিমান কাম‌ থাকে।
হয় বাৰু।
সেইবোৰ মানেলে ন অ আমাৰ মানে উ দিনতটো পৰিশ্ৰম হয়য়েকে নহয়।
সেইটোৱে বাৰু এতিয়া চহৰত থকা বিলাকে তেওঁ অফিচলৈ যাব ঘৰত থকাই ঘৰত কাম কৰিব। এতিয়া আবেলি সময়ত তেওঁ টাইম চ্বিডিউলটোত ওলাই যায় চবেই। ৰানিং কৰে বাই ৰানিং কৰে।
উম উম হয় হয় আমাৰ আৰু সেইবোৰতো নাই।
হয়।
মানে ৰুটিন এখন থাকিলে ভাল। আমাৰ নো কি ৰুটিন বনাবা, এতিয়া খেতি খেতি সময় আহিলে মাটি ৰুবগে লাগিব ধান দুৱা ধান লাগিব।
নিজকটো সময়ত আমাৰ সেইবোৰে পৰিচম আৰু। এনেককে মানে আমাৰ এনেকুৱা ব্যায়াম কৰি পেলাই আৰু এই নহয় আৰু।
হয় বাৰু সেইটো। ইয়াত কিবা নেটৱৰ্কটো আজি মানে প্ৰব্লেম দি আছে।
আ।
হেল্ল'।
নেটৱৰ্ক- নেটৱৰ্ক ইচছ্যু মোৰ ফালেও বহুত ইছ্যু। হেল্ল'।
এইটো হেল্ল'।
হেল্ল'।
অ'।
অ', শুনিছে নে।
অ'।
অ', মই শুনি আছো বাৰু।
মোৰ ইয়াত মানে কি নেটৱৰ্কটো এনেকুৱা প্ৰব্লেম দিছে ঘৰৰ ওচৰত ঘৰৰ ওচৰতে টাৱাৰটো থাকিও মানে নেটৱৰ্কৰ প্ৰব্লেম দি আছে।
দামবোৰ বঢ়াইছে উম। ৰিচাৰজৰ দামো বঢ়াইছে আৰু মানে তোমাৰ নেটৱৰ্কৰ প্ৰব্লেমো প্ৰতিদিনে বেছিয়ে হৈ কমপ্লেইন কৰিলেও সিহতি কাম নকৰে।
ৰিচাৰ্জৰ হেৰিটো হ'লেও মানে এইটো ফোনটো অহা কৰিব লাগে। ভাত এই মাছ আছিলে।
অ'- অ' মাছ চাগে জালৰ মাছ হে।
মাছ জালৰ তাৰপিছত বৰশী টোপালোঁ। তোমালোকৰ ফালে মাছ চাছ ওলাই নাই।
আমাৰ মাজে- মাজে ওলাই থাকে বাৰু এতিয়া বৰষুণ দিছে পানী হৈছে যে পথাৰত।
হয়- হয়। আমাৰ ইয়াত এতিয়া বানপানী হোৱাৰ সম্ভাৱনা দি আছে।
অ'- অ'।
এই কিবা পানী নেপটয়ে পানী এৰিছে বুলি কোৱা শুনিছো।
বহুত অসুবিধা। উম। হ'ব দিয়া তেতিয়া তোমাৰ নেটৱৰ্কটোও মানে ভালকে অহা অ'- অ', হ'ব হ'ব দিয়া নেটৱৰ্কটো মানে অলপ খেলি মেলি কৰিছে, উম- উম।
অ অ হ'ব দিয়া কৰিবা।
উম